হেল্ল'।
অ', কোৱা।
কি খবৰ?
ভালেই, ‌ তোমাৰ?
একদম বঢ়িয়া।
একদম বঢ়িয়া। মই টোপনি মাৰি আছিলো।
অ' শুই আছিলা নেকি?
নাই নাই কোৱা।
আহ ভাত পানী খালা?
অ' খালো।
অ' মই তোমাৰ এই বাহিৰৰ আমাৰ ঘৰ বনাই আছো ন তাৰ বহি আছিলো। বোলো তোমাকে ফোন টা কৰো বুলি ওপৰ পৰা জাপটো দিলো।
উম, ধেত তেৰিকা।
অ' যি পিছল নহয়, গোটেই বৰষুণ নিচি
অ' বৰষুণৰ কাৰণে হৈছে।
সেইকাৰণে, তাকে সন্ধিয়া হোৱটো ৰখি আছো সন্ধিয়া হ'লে টাউনৰ ফালে যাম চাগে মাহঁতৰ লগতে।
কিবা আছে?
অ' মানে আমাৰ বাৰ তোমাৰ বিয়া আছে।
অ মোক নামাতিলাজে?
মাতিম মাতিম এতিয়ালৈকে ধৰা এ মায়ে আছে মানুহ লাহে লাহে। ভাবি আছিল তোমা মাতিম মাতিম।
ভাবি আছো ভাবি আছো নহয় মাতিবা।
মাতিম মাতিম দিন আছে নহয় মানে তোমাৰ এতিয়াৰ পৰাই কাপোৰ কানি লৈ আছে বস্তুবোৰ আয়োজন কৰি আছে।
কেতিয়ালৈকে মানে কেতিয়া আছে?
তোমাৰ নৱেম্বৰ তেইছত।
হয় নেকি?
উম তেইছ নৱেম্বৰ।
উম বহুত দিন আছেতো।
আছে সেইটোৱে এতিয়াৰ পৰাই ৰেডি হৈ আছো আৰু মানে তোমাৰ কাপোৰ কানি কিনিব যাম। আকৌ ধৰা কিবা কিবিটো লাগিবই চাগে চেইন কিবা কিবি মেকআপৰ বস্তুবোৰ এতিাৰ পৰাই মানে আনি চম কইছা আগতীয়াকে।
উ মেকআপৰ বস্তুবোৰ পিছললেয়ে হ'ল এই সোণৰ গহনা চহনাবোৰে বনাই থব লাগে আগতে।
অ সেইটোৱে সেইটো কাৰণেও যাব বুলি কৈছে। মই ইমান ভালদৰে গম নাপাওঁ মাহতে ত গলে গম পাম। মোকো লৈ যাম কৈছে মইয়ো কাপোৰ কানিছে চাই আহিম ভালকে।
উম উম।
ভাবিছো নৰ্মেল ধুতি আৰু ধৰা কুৰ্তা থাকে যে সেয়াই পিন্ধো নে নে পুৰা চুট বুট কৰি থাকো ক'লা পিন্ধি কিনে বুজছা ন?
মানে কিছুমান থাকে আৰু তোমাৰ মানে ধুতিও নহয় মানে তোমাৰ ৰ্ফমেল পেন্ট বগাতে পেন্ট থাকে যে তোমাৰ তাৰপাছত তাপ পৰা কুৰা টাইপ আৰু তাৰ ৱাছকোট টাইপ থাকে যে চিলাবও পাৰে চিলাই পেলাই চিলিৱাতটো ভাল আহেটো।
অ হেনেকে ন? তোমাৰ বগা পেন্ট বগা চেণ্ডেল এযোৰ তাতে ধৰা এনেকে কুুৰ্তা পিন্ধি তাৰ ওপৰত ৱাচ কোট ন?
উম কাপোৰ বোৰপায় তোমাৰ নিজৰ মতে তুমি চিলাই ল'ব পাৰিবা।
উম পাৰি বাৰু মই মুগাৰে চিলাও ভাবিছো মুগা।
মোৰতো ভালেই লাগে বাৰু।
অ আকৌ মাহতে তোমাৰ কাপোৰ কিনিব মেখেলা চাদৰ কিবা কিবি।
এ নগাঁও চাইডৰ পৰা কিনিব লাগে সেই শালত বৈ যে ভাল হয় কাপোৰবোৰ মানে কমত পায়।
হে গম নাপাও মই।
ভালে মানে আজিকালি তোমাৰ কি হয় যোনটো পিয়ৰ মুগাটো এক একো ডিজাইন না নাথাকাটো সেইটোত তোমাৰ পঞ্চাশ হাজাৰ। অ' আৰু তোমাৰ অ' য'ত তোমাৰ ডিজাইন ডিজাইন থাকিব সেইটো এক লাখ।
অ' আই এযোৰত পঞ্চাশ হাজাৰ।
অ' বহুত দাম হৈছে আমাৰ মায়ে আগতে কিনি থৈছিলে আৰু তেতিয়া মানে মায়ে কিমানে তোমাৰ ছয় সাত হাজাৰত কিনি থৈছিলে।
গমেই নাপাওঁ মই ইমান দামীও কাপোৰ মাইকী মানুহৰ যায় বুলি দেই। মানে বিয়াত কিনিবই লাগে নে-নে নিকি নিকিনিলেও চলে?
বিয়াতো সেয়া কাপোৰ পিন্ধেই না, আমাৰো দাদাৰ বিয়া আহি আছে আমাৰ দাদাৰ বিয়া কেই তাৰিখে ৰ'বা অক্টোবৰৰ দুই তাৰিখে।
অক্টোবৰৰ দুই তাৰিখে, ওচৰা ওচৰি মোকো মাতিবা আকৌ।
উম, মাতিম কিয় নামাতিম।
অ' মোৰ বাৰ বিয়া তোমাৰ আছে বাৰু দিন বেছি দিনো নাই তেওঁ ভালেমান দিনেই আছে।
উম আমি চাগে আগষ্ট মানেহে চাগে আমি চব মানে নগাঁওৱে যাওঁ গোটেই আমাৰ মানে ছোৱালী তোৱালী খিনি আৰু মানে তোমাৰ চাগে মেজিক চেজিক চাগে বুক কৰি ল'ব মেজিক বা ত ট্ৰেভেলাৰ টাইপ তাৰ পিছত তেনেকে বুক কৰি তাত যোৱা হব চব যাম আৰু তাতে মানে আৰু যি ইমান যি উঠাব লাগে চব তাৰ পাই খাই ল ।
অ' আমাৰ চাগে ধৰা তোমাৰ যিবোৰ কিছুমান দিয়ে নহয় সৰু-সৰু পোৱালী বিলাকক মানে ধৰা সৰু-সৰু পোৱালি বুলি নহয় এতিয়া দৰা ঘৰৰ মানুহ আহিলে যে দৰা ঘৰৰ মানুহ আহিলে দিয়ে যে সেইবোৰৰ কাৰণে কাপোৰ কিনিব চাগে। সেইয়ে হলচেলতে যাব এতিয়া তোমাৰ যিটো কৈছা সেইযোৰ পিন্ধিবলৈ চাগে বেলেগৰ পৰাই আনিব।
উম, আকৌ তোমাৰ ইয়া আকৌ বস্তু দিব লাগিব নহয় বিচনাই হওক
অ' সেইবোৰ আছে সেইবোৰতো আছে সেইবোৰ দেত তে চাব চাগে আমাৰ মইতো মাহঁতৰ লগত যাম ন মাহঁতে সেইবোৰ ক'ত চাব নো আৰু।
উম, বৰ খৰচা বিয়া বুলি কলে।
এ' খৰচা বহুত খৰচা ৰে পেণ্ডেলতে কিমান গৈছে খোৱা বোৱা আছৈ হয় নায়।
সেইটোয়ে আৰু তুলনি বিয়াতে বহুত যায় মোৰে তুলনি বিয়াত
বিয়াত, বৰবিয়াত তো বহুত যায়, বৰবিয়াত তোমাৰ, বিছ লাখৰ ওপৰ গুচি যায়।
সেইটোৱে তো বৰ দিন-ৰাত চলে ন আৰু তোমাৰ কি হয় ছোৱালীৰ। ছোৱালীৰ ঘৰতো তোমাৰ জোৰোণ হয়, ইফালে তাৰপিছতক দিন, দিনত বিয়া হয়, দৰাটোৰহে ৰেচিপ। ৰিচিভচনহে হয় ন অকল? ছোৱালী ঘৰ।
খৰচা ক'ব গ'লে এতিয়া ধৰা আৰু তাতে অ আঠমঙলা আকৌ তোমাৰ ক'ব গ'লে ল'ৰাইতো মেকআপ নকৰে, ন ছোৱালী কিমান কিমান মেকআপ। আকৌ তোমাৰ ধৰা গহনা পাতি হাতত যে আকে তোমাৰ জেতুকা নে মেহেন্দী। অ' ক'লেই সিহঁতৰ কিবা এটা যি টোকা, মেহেন্দী। মেহেন্দী কৰাব আকৌ চুলি তুলি ষ্টেট কৰে আজিকালি জানাই চুলিবোৰ
আকৌ তাৰ আগত আকৌ গোটেই ফেমিলি আকৌ যাবলৈ আছে ন মাইকী মানুহবোৰ পাৰ্লাৰৰে
অ', সেইটো আছে আমিতো একো নকৰোঁ মই বিন্দাচ কাপোৰ কানি কিনিম ভালকে চুলিটো কাটি‌ ল'ম, ‌ ইয়ে ৰাম, মই নকৰোঁ দেই। কৰি পোৱা নাই। মই কিমান অকেশচন কিমান কেশচন। তোমাৰ হৈছে ছে মই আজিলৈকে তোমাৰ মেকআপে কৰি পোৱা নাই মেকআপ বুলি নহয়, মানে তোমাৰ এইবোৰ ফেচ ৱাচ কিবা কিবি এইবোৰ মই নলগাওঁ এই মুখত। উ মই ক্ৰীমও নলগাওঁ মানে ধৰা। মই কৰিছিলো দেই মায়ে কৈছিলে ফেচ উৱাস ইউচ্ ফেচ ওৱান ইউছ কৰিলে মোৰ লগা লগ মুখত গুটি ওলাই যায়।
অ চুট নকৰে
চুট নকৰে হ'ব পাৰে৷ হিমালয়া নে কি লগাইছিলো তাৰ লগাইছিলো। মোৰ মুখত মানে গুটি গুটি উট্ উঠি গ'ল গোটেই তাৰ পিছত মই নলগোৱাই হ'লো একো। না চাবোন দিওঁ না কিবা খালি মূৰত টো দিওঁ আৰু ঠাণ্ডা দিনত তোমাৰ গাত মানে ধৰা। কিবা কিবি হৈ যায় ন বগা বগা আচ চাছ পৰি যায়। সেটো কাৰণে
উম তুমি ঘহা পৰিলাচোন মই ছোৱালী মানুহ এইবিলাক ঠাণ্ডা দিনত নঘহো
মই বডিলো
মই বহুত এলাহ লাগে মই কিয় ঘহিম পুৰা কিবা মানে আঠা আঠা লাগে যে কিবাই লাগে মোৰ
অ 'হয় বাৰু, আঠা আঠা লাগে ধৰা মানে কিবা আজি লাগে আৰু এনেক লগাই থবলৈ শুকাই যোৱাৰ পিছত ক একো প্ৰব্লেম নাই
মই আজিলৈকে লগাই পোৱা নাই ন এতিয়া লগাবলৈাগ এবাৰ নহোৱাৰ পিছত কেতিয়া কলেজ চলৈলে যাম বেয়া দেখিলে বেয়া হ'ব নহয় কথাটো।
তাকে ভাবিছো বিয়াখনত ধুনীয়া দেখিব লাগিব না কিবা কিবি ষ্টাইল মানে গম নাপাওঁ ন ভালকে কি কৰো ভাবি আছো।
সেইবোৰে চাই ল'বা। তোমাৰ আগতে বিয়া চবোৰ ফটো চটো দেখিবা নহয়। পেয়াচেভ ফটো চটো চাবা তাৰ পিছত এ তোমাৰ হেয়াৰ ষ্টাইল চেয়াৰ ষ্টাইল চাবা এইবোৰ
পাহাৰৰি কাৰণ ঢেৰ মানুহ আহিব ন এতিয়া কইনাৰ ভায়েকে যেতিয়া মই ন দুখ লাগিব বা গুচি যাবগে। বহুত দুখ লাগিব এ একো নাই যাওক দিয়া শান্তি হব মো ঘৰখনত অকলে থাকিম এতিয়া।
ক'বলে ভাল হয়। যেতিয়া মানে যাৰ মানে যাৰ থাকে সিহে ক'ম বাৰ
অ মোৰেতটো আছে মই গম পাম পিছত চাও কিমান দুখ লাগে কিমান নালাগে লাগিবতো দুখ কাৰণ বায়ে পইচা চইচা দি থাকে ন। খাবলৈ পইচা চইচা দি থাকে মৰম চৰম কৰে কিবা লাগে বুলি ক'লে সেইটোৱে দিয়ে। এতিয়া বাাক মই ধৰা কলো ধৰা কিবা এটা মোৰ কাপোৰ ভাল লাগিছে। মোৰ দুই তিনিদিনৰ পিছতে মই কাপোৰযোৰ পায়ে যাওঁ। লাগিলে চাৰ্ট হওঁক পেণ্ট হওক
উম ই থাকে তোমাৰ এইটো কি কাৰণে বাইকত মানে বাইক চাইে থাকিলে মানে যোনত ডাঙৰটো থাকে বায়েকে হওক বা ককেকে হওক মানে সৰুটো মানে এ নিজৰ পোৱালি নিচিনা হৈ যে মানে পোৱালি মানে নিজে নিজৰ পোৱালি নহয় নিজৰ পোৱালি মানে।
গম পাইছো। সেইটোয়ে আৰু এতিয়া মই তোমাৰ আহ বাহঁতৰ ঘতে থাকিম গৈ পৰি কৰি তাতেই শুই কৰি থাকিমগে। বাক মুৰ্চুবাম গে মূৰ খাই থাকিম কামু দি থাকিম
এনেক বিয়াৰ পিছত
অঁ বিয়াৰ পিছত তাতে প়ৰি থাকিমগৈ আৰু কি কৰিনো ঘৰখনত ঘৰখনততো লগ ল থাকিবলৈ মন মন নাযাব ন
উম কোলৈ দিবা
কলৈ তোমাৰ জেগাতটো শিৱসাগৰ আছিলে হবলা
উম ভালে আছে বাৰু দে জেগাটো লৰাটোৱে কি কৰে,?
হা হা
ল'ৰাটোৱে কি কৰে, তোমাৰ ভিনদুৱাইে কি কৰে।
ভিন্দো মোৰ তোমাৰ আৰ্মিত আছে।
আৰ্মিত আছে। ছে বা ভালেই দেখোন।
সেইটোৱে ঘৰত চাগে ইমান নাথাকিবই নহলে, তোমাৰ পষ্টিঙৰ দিব চাগে বৌ মানে বাইয়াও যাব লাগিব।
উম, উম কষ্টিঙ হয় দে বা এতিয়া আৰ্মিবোৰ তোমাৰ য'ত ত'ত জেগা চবতে যাব নোৱাৰে নে।
উম হয় বাৰু, বাক নেনিব চাগে য'ত ত'ত? নহলে মই তাতে থাকিম গৈ ন বাৰ লগত, সেইটোৱে মই আছো যেতিয়া চিন্তা কিহৰ? যিমানখিনি যায় আৰু, তোমাৰ ধৰা হেল্প। ক'ব লগিয়া মই। ভৈ দিম নহ।
কৰি দিবা আৰু যিমানখিনি যিহেতু ইয়াতে আছা কৰি থাকিবা আৰু।
সে মই তাতে গৈ পেলাই পৰি থাকিম আৰু, সিহনতৰ ঘৰৰ মানুহে মোক গালি নিদিলেই হ'ল।
অহ সদায় -সদায় আহে বোলে আপোনাৰ তোমাৰ ভাইটি, সদায় -সদায় আহে আহিবলৈ মানা কৰিবা। বাৰে।
সেইটোৱে, তোমাৰ কি কয় দাদাই কি কৰে?
মোৰ দাদা, তোমাৰ পুলিচত।
অ পুলিচত। বা এটা আৰ্মি, এটা পুলিচ। মিলিছে। চিনাকি কৰাই দিবা মোক। কিমান ডাঙৰ?
এ ডাঙৰ চাগে টুৱেণ্টি এইট, থাৰ্টি তেনেকুৱা মান হৈ যায়।
অ আমাৰ বাৰ লগৰে।
এ মানে আমাৰ, মোৰ দাদা মানে মোৰ মামীৰ। অ ককায়েক। কৰপিতেক।
অ।
মানে পৰৰ মে নিজৰো ম উম আমাৰ তেনেকুৱা নিজৰো নহয়, কিন্তু মানে। একেলগে ঘৰৰ সন্মুখত। উ তেৰণা।
ঠিক আছে, মোৰ একে নিজৰ বা তোমাৰ এজনী মাৰে।
সেই। ভাল লাগিব তাঁহতৰ বিয়া। খাই।
বিয়া খাই কিনোতো ভাল লাগিব, দুখো লাগিব ন একবাৰ গুচি যোৱাৰ পিছত মই অকলশৰীয়া হৈ যাম।
উম, আমি এসপ্তাহ আগতে যাম দেই।
অ হ'ব আহিবা একদোম পুৰা মষ্টি কৰিম, নাচিম নহ। ফুৰিম।
বজাৰ কৰিব লাগিব, অ -অহ তুমিয়ে দিব লাগিব আকৌ কইনাৰ ভায়েকে নিদিবলৈ আকৌ বেলেকে দিব নেকি! এ ভগৱান নাপায় নাপায় আৰু এই
বায়ে নিদিলে মোক কোনে দিব কোৱা পইচা? ঘৰততোতো নোৱাৰোঁ, ঘৰৰ, এতিয়া মাক খুজিলে মায়ে কোনচা দিব?
অ', এনে ইমান খৰচ পাতি হৈ থাকে। অ এনেকে সৰু সুৰা কিবা কিবি আমি দিম আৰু সৰু সুৰাকে আৰু হেই
স-সৰু সুৰা মানে কি কি পিছে?
অ, তোমাৰ বেছিকে অলপ কিবা এটা বস্তু খালো চালো বা ফুৰিব যদি কিবা অলপ বেছিকে হৈ গ'ল, তেতিয়া মানে অলপ মানে অলপ কনট্ৰিবিউচন টাইপ কৰিব পাৰা আৰু, ভাগ ভাগ কৰি দিব পাৰা হয় আৰু
অ', অ, এনেকে পাৰি ন? হ'ব দিয়া, নালাগে দিয়া ময়ে দিম আৰু গোটেইখিনি। তোমালোকে খালি, তোমালোকে খালি গাড়ী ভাড়াটো দি দিবা। কাৰণ তোমালোকৰ লবও বেয়া লাগ হব ন মোৰ বা পাৰ্টি যেতিয়া।
উম
বিয়া পাৰ্টি, সেইকাৰণে তোমালোকৰ পৰা লবও বেয়া লাগিব, সেই কাৰণে ময়ে দি দিওঁ আৰু দিয়া।
দিবা, দিবা, তুমিয়ে দিবা, ভাল হে আমিনো কিনো বেয়াপাওঁ, আমাৰ প্ৰফিটহে হ'ব।
উ, বাৰু ঠিকে আছে এতিয়া, মই মাহঁতক ক'ম ন তোমালোকৰ ঘৰত যাবলৈ।
অ, ঠিক আছে, ঠিক আছে, জলদি কৰা, মই আও কাপোৰ চাপোৰ আকৌ কিনিব লাগিব নহয়।
অ, কাপোৰ কিনিবা অ, ঠিক আছে মই তোমাক জনাম দিয়া, ফোন কৰিম। অ'কে, বাই বাই।